হেল্ল' আহ
আপুনি শুনা পাইছে ন
অঁ অঁ ভালকৈ শুনা পাইছোঁ
হয় আপুনি কি কৰি আছে
অ মই এতিয়া বহি আছো
হয় খানা খালি আজি
আপুনি অঁ আপুনি কি কৰি আছে আৰু মোৰ আৱাজটো ভালকৈ শুনা পাইছেনে নাই
ময়ো অলপ আগতে খানা খাই কিনে বহি আছোঁ আজিতো বতৰ বহুত গৰম হয় ন
আহ বহুত গৰম আজি
হয় আপুনি কি কি ভাবে মানে বতৰটো গৰম হৈ আছে এইকেইদিন আহ ইয়াৰ বিষয়ে অলপ জানিব পাৰিম নেকি আপোনাৰ পৰা
উম নিশ্চয় নিশ্চয় অ পাৰিব মই ভাবোঁ যে আজিকালি বতৰ গৰম হোৱাৰ আ মানে কা কাৰণটো হ'ল গ্ল'বাল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জ মানে আহ আমাৰ এই এইখিনি এৰিয়াত মানে আমাৰ এই ইণ্ডিয়াত ভাৰতবৰ্ষত এই ৱছ গছনি আৰু নেশচনেল পাৰ্ক বা সকেইটা কাটি থকা হৈছে ন মানে অলপমান আৰু মানুহ পপুলেশ্যন অভাৰ অভাৱ পপুলেশ্যন হৈ গৈছে আহ মানুহ নাম্বাৰটো বাঢ়ি গৈছে মানে
হয়
থেৰিয়াৰ কাৰণে জংঘল কেইটা মানে আহ কাটিব লাগা হৈ গৈছে। গছ গছনি কা কাতিব লগা হৈ গৈছে। টাউন হৈছে চহৰ হৈছে ত' ইয়াৰ কাৰণে মানে গৰমটো বাঢ়ি যায় আছে।
হয় হয়।
আৰু সেবাৰত মানে সেবাৰ বছৰত গৰম হোৱাৰ আৰু এইটোও কাৰণ আছে যি এ এল নিনিঅ এল নিনিঅ। এ গৰমটো মানে আহিছে নাই ফালে আৰু ইয়াতে মানে অ থেপ হয় আছে গৰমটো। তাৰ কাৰণেও মানে বেছি গৰম হৈছে। আৰু আমাৰ ইয়াতে এই অসমত বা এই মই মানে গুৱাহাটীত থাকো ন ত গুৱাহাটীত মানে বেছিকে গৰম লাগে কাৰণ ইয়াতে আৰু হিউমিডিটি ই সৰু সৰু পানী থাকে না এইটো মানে বেছি থাকে গুৱাহাটীত এতিয়া। তাৰ কাৰণে মানে গৰমটো অলপ বেছিকে হৈ আছে এতিয়া। এইখিনি জাগা দ্বাৰা।
অ হয় আৰু আজিকালি মানুহ বাঢ়ি গৈছে আৰু গছ গছনি বহুত কাটি আছে। তাৰ পিছত আৰু আজিকালিতো বহুত গাড়ী, মটৰ এনেকুৱা চব বাঢ়ি গৈছে।
গাড়ী মটৰ অ অ।
চব ঘৰতে চবৰ তাতে গাড়ী আছে। আ আৰু কাৰ আছে কিছুমানৰ ঘৰত যেইটা মানুহ আছে সেইটা গাড়ী বা
গাড়ী আছে।
আৰু সেই এইকেইটা গাড়ীৰ লগত হয় পপুলেশ্যন আৰু এইকেইটা গাড়ীটো চলালি আমাৰ মানে বহুত বায়ুমণ্ডলত পলুচন বা আ হাৱাটো বৈ বৈ যায়। সেইকাৰণে
গৰম হয়। আৰু উদধয়ক উদধয়ক গেছ আহিছে ন। উদধয়ক ইণ্ডাষ্ট্ৰিজ। তাতে কয়লা জ্বলায়, তাৰে পৰা গৰম হয়।
হয়।
আৰু এই আজিকালি ঘৰত সবেই বেছিভাগে মানে এ চি চলাই তাৰে পৰাও গৰম হয়।
হয় হয়।
এ চি টো মানে ৰুমৰ ভিতৰতহে ঠাণ্ডা কৰে বাকী বাহিৰতটো গৰম কৰি আছে। ত ইয়াৰ কাৰণে গৰম হৈ যায় বেছিকে।
হয়। আ আমি এতিয়া মানে তেনেকুৱা এতিয়া গৰম হৈ আছে। সেই গৰমটো কমাব লাগিলে মানে আহ কমাব লাগিলি আমি কি কি কৰিব লাগিব এইটো আপুনি জানে নেকি?
অলপ চলপ মই জানো। মানে অ মই যিখিনি জানো অলপমান ক'ব পাৰিম মই।
হয়।
অ আমি গৰম কমাবৰ কাৰণে প্ৰথমে আমি গছ গছনি লাগাবৰ কাম কৰিব পাৰে। মানে জাগাই জাগাই গছ লগাব লাগিব আমি লাগাই কেনে মানে এইটো যত্নও কৰিব লাগিব।
অকল লগাই কেনে এনে থৈ দিলি নহয়। এইটো ডাঙৰ দীঘৰ কৰাব লাগব মানে। উম ত যত্ন লব লাগব। পানী দিব লাগব। সাৰ দিব লাগিব সেনেকুৱা আৰু
অ এতিয়া আজিকালি দেখা পাইছো মানে গছ গছনি লগাইছে বা আহ যিহেতু অহ অলপ আগতে কেইদিনমান আগতে মানে আমাৰ অল্ড এনভাৰনমেণ্ট। ডে' গ'ল হয়নে সেই ৱৰ্ল্ড ইনভাইৰণমেণ্ট ডে'য়ত কিছুমান মানুহে গছ গছনি বা এনেকুৱা ৰুইছে তাৰপিছত গছ গছনিটো আহ মানে ভালকৈ যতন লোৱা নাই। সেই ফলত মানে বেৰাও দিয়া নাই আজি ৰৈছ মানে কালি এনেকুৱা ছাগলীয়েক খাই পেলাইছে বেৰা নিদাৰ ফালত এনেকুৱা হ'লেতো নচলিব হয়নে।
হয় হয় এনেকুৱা হলেতো নচলিব।
হয়
আৰু আমি এনেকুৱাই গাড়ী মটৰ ইজ কৰাটো মানে ব্যৱহাৰ কৰা অলপ ক- কমকৈ কৰিব পাৰোঁ তেতিয়াও অলপ কমি যাব গৰমটো
হয়।
মেইন সেইটোৱে আৰু মানে গছনি গছ গছনি লগাটো মেইন আৰু
অ আৰু হয় আৰু আজিকালিতো যেনেকুৱা চ চবজি শাক পাচলি সেইবিলাকতো বহুত সাৰ দিয় হয়নে। ইয়াৰ ইয়াৰ কাৰণতো এনেক- কুৱা গৰম হয় নেকি এম্বুলেঞ্চ হয় নেকি? বায়ু প্ৰদূষণ হয় নেকি?
মই ভাবোঁ যে এনেকুৱা চব্জি শাক গেলা গনে এ ঔষধ খাৰ দিয়া এনেকুৱা ইয়াৰ কাৰণেতো মোৰ মতে গৰমতটো হব নালাগে।
আপুনি কি ভাবে আপুনি ক'ব পাৰিব অলপ।
অ মই ভাবো অলপ চলপ হ'ব পাৰে চাগে। মানে কিছুমান এ অলপ জংঘল তংঘলটো আমাৰ মানে নেচাৰটো বেলেঞ্চ ৰখাতে হেল্প কৰে হয়নে।
উম উম উম হয়।
যিহেতু আমাৰ মানুহক জংঘল লাগে। কিছুমানটো আজিকালি বহুত জেগাত মানে যত জংঘল আছে, সেই জাগাত মানে গুণ মৰা ঔষধ দি দি আৰু মাৰি পেলাই তাৰ তাৰপিছত বহুত কিবা কিবি কৰি থাকে মানে সেই জেগাত মানে বন নোলায় এনেকুৱা আৰু বহুত কমি গিছে।
আচ্ছা আচ্ছা অ সেনেকুৱা ন।
হয়।
ত মানে এই ঔষধ আহ ঘাঁচ মাৰাই এই ঔষধেদি মানে গছ গছনি ম- মৰি যায় মানে।
হয় হয় সৰু সুৰা গছ গছনি বহুত মৰি যায়। তাৰপিছত আৰ তাতে থকা এ সৰু সৰু পকা সেইগিলাও বহুত মৰি যায় মানে।
হয় হয়। এনেকুৱা আৰু আপুনি কিবা এনেকুৱা আছে নে কি জানা। কি কিহৰ কাৰণে আৰু গৰম হয় অলপমান বেলেগ বিষয়ে অলপ মানে জানে নেকি আপনি।
মইতো মেইনলি এইখিনিয়ে জানো আৰু মেইন কাৰণ হ'ল আজি আজিকালি বহুত কি কয় উদ্ধ হৈছে।
উম! উম! উদ্যোগ ইণ্ডষ্ট্ৰ্ৰী উ
সেয়া ইয়াৰ পৰা ওলোৱা লেতেৰা গেছ। বা হাৱা আৰু যেনেকৈ এতিয়া ইটা ভাটি বহুত ওলাইছে সেইয়াতে মানে বহুত এ আগ জলোৱা হয় সেই কাৰণতে বহুত লেতেৰা হাৱা ওলাই মানে বাহিৰত যায়।
উম উম
সেইটো আমাৰ মানে ডাইৰেক্টলি মানুহৰ তাতে পৰে। আৰু কিছুমানতো যেতিয়া ফাৰ্ষ্ট বৰষুণ পৰে বাৰিষাত সেই বৰষুণটোতো বহুত বিষ লগা। হৈ যায় মানে, সেই বৰষুণ মানুহে মানুহ তাতে যদি লাগে কিছুমানৰ বেমাৰ আজাৰ হৈ যায়।
উম! উম! উম! আৰু মই গম পাইছোঁ মানে মই ইনফৰমেশচন পাইছোঁ যে আজিকালি এই আমাৰ ওজন লেয়াৰ আছে না। ওজন লেয়াৰ সেই ওজন লেয়াৰটো অলপ মানে ডিপলিচন মানে অলপ কমি গৈছে বুলি যাৰ কাৰণে মানে ইচুত যৰ যোনটো এই অ ৰেচ আছে সূৰ্যৰ যোনটো পোহৰ আছে সেইটো বেছিকে আহে বোলে আজিকালি ত তাৰ কাৰণে অলপ বেছি বেছি গৰম হল
হয় এইটো হ'ব এইটোও মেইন ৰিজন হয় আজিকালি। অ আৰু আজিকালিতো আহ আপুনিও খায় নেকি যদি শাক -পাচলি বা টাউনত ঔষধ দিয়া। নিদিয়া আপুনি কেনেকৈ গম পাব কেনেকৈ চিনি পাব এনেকোৱা।
অহ এনেকোৱা মই ভালকেটো চিনি নাপাও কিন্তু খাৱ যাব লাগে এনেকৈয়ে একবাৰ। দুইবাৰ মানে আজিকালিটো চবে ঔষুধ দিয় অলপ হ'লেওতো। খাবাতো যাবয়ে উম হয় হয় মানে মই জানা মতে অ ঔষধ দিয়া যোনটো। শাক আছে বা চবজি আছে সেইটো বেছিকে ধুনীয়া দেখে তাৰ পিছত ত' আৰু। সোনকালে সেইটোৱে জানো। মই আপুনি কিবা বেলেগকৈ জানে নেকি?
সেইটোৱে মেইন কাৰণ আহ সোনকালে বেয়া হৈ যোৱা। আৰু মানে বেছিকৈ ধুনীয়া দেখা। বেছিকৈ সুস্থ দেখা সেটো আমি খালী মানে বহুত আমাৰ স্বাস্থ্যৰো বহুত বেয়া হৈ যায় মানে কিছুমান হেয়াৰ কাৰণে কিডনী ফেইল কিবা কিবা কিবি বেমাৰ বা চুগাৰ এনেকঝৱা বহুত বেমাৰ হৈ যায় মানে। মানে গমেই নাপায় মানুহগিলা ভাবি থাকে মানে আমি ফ্ৰেছ আঞ্জা বা চব্জি খাই আছোঁ।
হয় হয়।
যেতিয়া বেমাৰ হ'ব সেই টাইমতেহে ক'ব আপুনি বি লগা মানে চব্জি বা শাক -পাচলি খাই আছে এনেকোৱা।
উম।
আৰু আজিকালিতো বহুত মাছ মাছ। এনেকোৱা চালানি মাছ সেই সেই কেইটাতো বহুত এ বিষাক্ত বিভাক্ত এ
হয়। উম উম উম উম।
হয় আজি। ইয়াতে আমাৰ কথাখিনি সমাপ্ত কৰোঁ।
অ' ঠিক আছে, অ' হ'ব দিয়া। ধন্যবাদ।